হেল্ল' হেল্ল'।
অহ কি কৰি আছা।
নাই নাই কি কি কৰি আছা।
অ মই অ এনে আছিলো মানে এনেই চচিয়েল মিডিয়াৰো। এতিয়া ইনষ্টা চলাই আছিলো।
অহ।
অ তুমি ভাত খালা।
অহ ভাত খালো তুমি খেলালা।
অ অ মইয়ো খালো দিয়া।
অ তুমি কি হে চচিয়েল মিডিয়া চলাই আছিলা
অ মানে এইটো ইনষ্টাগ্ৰাম আৰু আজিকালিতো ইনষ্টাগ্ৰাম চব চলাই ন ত সেইটোৱে এনে ৰিলচ স্ক্ৰল কৰি আছিলো
অ সেই তেনেকেই চচিয়েল মিডিয়াতটো আজিকালি মানে ভালো আছে বেয়াও আছে বহুত এডিক্টিভ চলি যায় ন
অ মানে আজিকালি পোৱালীবোৰ চবৰ ওচৰত ফোন থাকেই ত' সিহঁতে মানে আৰু ইমান জল্দি চচিয়েল মিডিয়াত আহিব নালাগে তে মানে ভালো আছে বেয়াও আছে বাৰু
সেইটো মানে চচিয়েল মিডিয়া এতিয়া মানে বহুত ভাল বেনিফিটছো আছে নেথকা নহয় কিন্তু মানে বেয়া খিনিও বহুত ত আছে আৰু যেনেকে বহুত যেনেকে সৰু পোৱালি খিনিয়ে আজিকালি বহুত ফোনত সোমাই গৈছে আৰু সিহতি মানে এনেকা হয় ন কি ফোনৰ পৰা নাটৰে ফোনে চাই
অ অ আৰু আজিকালিতো সৰু পোৱালিৰ বেছি বোৰ চাইবাৰ বুলিং আৰু মানে অনলাইন হেৰাচমেন্ট বোৰ মানে সৰু পোৱালীৰ লগতে বেছি হয় ন সিহঁতি। বুজি নাপাই ত' সিহঁতৰ লগত মানে বেছি হোৱা হৈ যায় সেইটো।
উম আৰু।
আৰু বেছিকেটো মানে চচিয়েল মিডিয়াত আজিকালি ফেচবুক ইনষ্টাগ্ৰাম আৰু। জুপিটাৰ এইবোৰ বেছি চলে ন ত' বেছিকে সেইকেইটাতে হোৱা যায়।
অ আৰু সৰু পোৱালী খিনিয়ে মানে ইউটিউবো চাই ন ইউটিউবতো মানে এনেকা ভাল। ভাল ভাল হেৰি খিনি নাচালেও উম নাচায় ন। বেয়া খিনি চাই যোনখিনি মানে আৰু আধাতকেও বেছি বস্তুবোৰ ফেক থাকে ন। ত সেই ফেক খিনি চাই পেলাইও ইনফ্লয়েঞ্চ হৈ যায় আৰু। পুৰা কি এনেকুৱা এনেকুৱা মিছা মিছা হেৰি চাই।
অ আজি কালিতো এয়াই জামানা। হয় এই আই বোৰেটো আৰু য়ে মানে বেয়া কৰি দিছে চচিয়েল মিডিয়া টো।
অ সেইটোৱেই কোনটো সঁচা। কোনটো মিছা ধৰিবই নোৱাৰি উম।
এয়া তুমি কি মানে চ'চিয়েল মিডিয়া ইউজ কৰা।
মই মই হেৰি চচিয়েল মিডিয়া সেই ক্ষেত্ৰত ইউটিউব আৰু ইনষ্টাগ্ৰাম ইউজ কৰোঁ। মানে ফেচবুকো ইউজ কৰোঁ কিন্তু ইমান নকৰোঁ আৰু।
অ যিমান ইনষ্টাগ্ৰাম আৰু ইউটিউব কৰা ন। কেইটা মানে বেছি চলা যায় আৰু আমাৰ সেয়া।
অ ফেচবুক খিনি মানে মা সকলে বেছি লয় ন। মা হঁতেতো এ আই পৰা একো ডিফেণ্ড কৰিবই নোৱাৰে মাহঁতক মানে ফেচবুকত। কিবা এটা দেখিলে সেইটো মানে সঁচা বুলি ভাবি লয় ন।
অ অ অ আজিকালি যেনেকে ভিডিঅ'জ বোৰ বনে যে এ আইৰ লগত।
অ। ছ'চিয়েল মিডিয়া সেই তেনেকে। মানে সঁচা মিছা মাজত ডিফাৰেঞ্চিয়েট কৰিবলৈ বহুত দিগদাৰ হৈছে। আৰু মা‌ উম মানে বেছি বেছি এনেকা। সৰু পোৱালি খিনিয়ে আৰু এনেকুৱা বয়সস্থ মানুহ খিনিয়ে মানে ফটককে গম নাপায়। সেইকাৰণে সিহঁতৰ লগত। চাইবাৰ ক্ৰাইমৰখিনি ইডেন্ট খিনি বেছি হয় কাৰণ সিহঁতি পটককে গম নাপায়। নাপায় ন।
অহ।
যেনেকে বুঢ়া মানুহক ফোন কৰিলে সিহঁতি মানে। শুনি লয় ন কথা খিনি ত' সেইকাৰণে বুঢ়া মানুহ খিনিয়ে পটককে। হেৰি হৈ যায় ইঞ্চৰেচ হৈ যায়।
অ সেইটোয়ে মানে বেয়া বোৰতো আছে মানে ভাল বোৰো আছে দিয়া। এতিয়া তুমি ঘৰত থাকি থাকি থাকি যদি তোমাৰ ফ্ৰেণ্ড ফেমিলি ক'ত কি আছে তুমি যদি গম পোৱা আৰু ক'ত কি হয় আছে
অ সেই সেইটোয়ে চচিয়েল মিডিয়াত ভাল। ভাল খিনি মানে ডিনাই কৰি মানে হেৰি কৰিব নোৱাৰা আৰু নোচোৱাকে থাকিব নোৱাৰা।
অ আজি কালিতো মানে চচিয়েল মিডিয়াত আৰু বহুত পইচাও কমাই ন মানুহবোৰে, কন্টেন্ট বনাই সেইবোৰেতো বহুতে পইচা পা কমাইছে সেইটো তো ভালে দিয়া মানে এটা এটা চাইডত দেখিলেত তো ভালে সিহঁতে পইচা কমাইছে নিজৰ মানে চব কৰিছে সেইটো
অ চচিয়েল মিডিয়া ভাল চাইড আছে। বহুত আছে মানে তুমি এনেকা হয় ন বহুত কিছুমান টাইমত এনেকা হয় কি মানুহক তুমি অ চিনাকি নোহোৱা হৈ যোৱা তুমি ই হেৰি কানেকচন হেৰাই যায়। কিন্তু চচিয়েল মিডিয়াৰ থ্ৰু দি কিমান পুৰণা পুৰণা মানুহখিনিকো মানে ফটককে চিনি পাই যাব।
অ সিহঁতৰ লগত কন্টেক ৰাখিব পাৰে ন মানে কথা নাপাতিলেও সিহঁতৰ লগত মানে থাকে আৰু কানেকচন এটা।
কি হৈ আছে সিহঁতৰ মানে পষ্ট খিনি দি গম পায় আৰু সিহঁতৰ লাইফত কি হৈ আছে তেনেকুৱাকে।
আৰু মানে চচিয়েল মিডিয়াটো তুমি মানে পতককে তোমাৰ কি হৈ আছে নিউজ বোৰো গম পাই যোৱা মানে, যিমান জল্দি তুমি তুমি নিউজ চেনেলত গম নোপোৱা সিমান জল্দি ইমান তুমি চচিয়েল মিডিয়াত পতককে গম পাই যোৱা আৰু ন কিবা এটা যদি ইনচিডেণ্ট হয় মানে নিউজ বোৰতো টাইম লাগে আহিব কাৰণে অ সেইটোৱে আপডেট হৈ যায় আৰু জল্দিয়ে হয় মানে বহুত পতককে হয় নিউজতকৈতো।
অ মানে নিউজ চেনেলবোৰ যোৱাৰ আগতে মানে চচিয়েল মিডিয়াই আপলোড কৰিয়ে দিয়ে ক'বাত না ক'বাত ছ'চিয়েল মিডিয়াই কিবা এটা প্লেটফৰ্মত আপলড হৈয়ে যাব আৰু পায়ে যায় নিউজটো বহুত
অ মানে চবেই ইউজ কৰে ন আজিকালি ত কিবা এটা হ'লে মানে কোনোবা নহয় কোনোবাই পষ্ট কৰি দিয়ে, তেতিয়া মানে চব গম পাই যোৱাই হয় আৰু।
অ আৰু চচিয়েল মিডিয়াটো মানে কিবা এটা পষ্ট কৰিলে গোটেই জেগাতে গম পাই যায়। আৰু ক'বাত কাবা কিবা হেল্প লাগিলো অনলাইন পষ্ট কৰি দিলে মানে পায়ে যায় আৰু।
অ এইটো কথাটো কিন্তু বহুত ভাল দেই, কাবাৰ যদি হেল্প লাগে তেতিয়া যদি সিহঁতে প'ষ্ট কৰে, তেতিয়া সিহঁতে বহুত হেল্প পাই যায় চচিয়েল মিডিয়াত মানে, চিনি নোপোৱা মানুহবোৰো দি দিয়ে।
আৰু বেছিভাগ চিনি নোপোৱা মানুহখিনিয়ে দিয়ে চিনি নোপোৱা মানুহখিনি যোনখিনি চচিয়েল মিডিয়াত লগ পাই সেই মানুহ খিনিয়ে মানে বেছি ভাল হয় যায় আৰু সিহঁতৰ ধুনীয়াকে অ হেল্প কৰি দিয়ে।
এনেকা মানে মোৰ লগৰ এটা আছিলে, ত তাৰো এনেকে কিবা এটা হৈছিল ত সি চচিয়েল মিডি য়াত দিলে তাৰ পিছত তাৰ মানে বহুত হেল্প হ'ল আৰু তাৰ মাৰ অপ্ৰেচন আছিল ত সেনেকে কৰি মানে সি পইচা পালে, তাৰ মাৰ অপ্ৰেচন হ'ল তাৰ পিছত তেনেকে ভাল হ'ল মানে তেতিয়া আৰু ছচিয়েল মিডিয়াটো মই দেখিছো কিয় মানে বহুতে ভাল হৈছে আৰু।
উম উম তেনেক কা কেতো বহুত বহুত ভাল হয় আৰু কাবাত কিবা ছোৱালীজনীক মানে তেনে কাৰণেও কি আগতে কিডনেপ হলে নিউজ পেপাৰত দিব লাগে হেৰি কৰিব লাগে, আজিকালিতো মানে চচিয়েল মিডিয়াত দি দিলেই মানে ইমান সেইখিনি নকৰিলেও পাই যায় অ।
অ বহুত জল্ডিয়ে গম পাই যায় মানে ইমান সেয়া নকৰিলেও মানে পতক কে গম পাই যায় কিন্তু কিছুমান কিছুমান চচিয়েল মিডিয়াত বহুত ফেক নিউজ বোৰো আহে তো' সেইবোৰো ভালকে মানে চাই ল'ব
অ সেইটোৱে ফেক নিউজটো বহুত আহে কি ক'বা কিবা হৈ গ'ল ক'বাত কিবা এনেকা হৈ গ'ল সেয়া তেনেকুৱা ফেক নিউজ খিনিও মানে চাই চিকি পেলাই বিশ্বাস কৰিব লাগে
অহ আৰু মানে মানে এইটো মানে চচিয়েল মিডিয়াটো ভাল কিন্তু মানে এটা এটা ৰিস্ক হৈ যায় যেনেকা এতিয়া তোমাৰ কিবা আহ ইনফ্ৰমেচন বোৰ থাকে ন প্ৰাইভেট ইনফ্ৰমেচন তোমাৰ ফটোচ বোৰ সেইবোৰ লিক হৈ যাব নালাগে ন সেইটো যদি লিক হৈ যায় তেতিয়া তোমাৰে প্ৰব্লেম হৈ যাব এতিয়া
উম প্ৰাইভেচি লগতো বহুত প্ৰব্লেম হয় অহ যেনেকে মানে কিছুমানৰটো এনেকে পাব্লিক একাউন্ট থাকে ন' যোনখিনি কন্টেন্ট ক্ৰিয়েটাৰচ হয় তেনেকাই সিহঁত। তোৰ মানে ফটোখিনিচ দি এ আই দি বহুত কিবা- কিবি, বেয়া-বেয়া বনাই দিয়া সেইটো দিও মানে বহুত সিহতৰ ডিপ্ৰেচন হৈ যায় যোনখিনি মানে যাৰ যাৰ ফটোজ ভিডিঅজ বনাই এনেকে ভুলি কৰিবলৈ বনাই দিয়ে ন। ত' তাৰ তাৰ পৰা সেই তেনেক তো বহুত মানুহে চুচাইডো। কৰি লৈছে এইটো কাৰণে। আহ অ চাইবোৰ বুলি অ অ অ। অনলাইন হেৰেছমেন্ট বহুত কমন হৈ গৈছে ত' সেইটো কাৰণেও ভয়ো লাগে আৰু ভাল নহয় সেইটো কথা।
অহ, আৰু স্কেমবোৰতো বহুতে হৈছে দেই চচিয়েল মিডিয়াত এইটো বহুত হয় মানে এতিয়া চচিয়েল মিডিয়া এতিয়া ফেক কিবাকিবি এনেকে অনলাইন প্লেটফৰ্ম বনাই তাত পইচা লগাই পেলাই বহুত স্কেম হৈছে। তাৰপিছত কিছুমান অনলাইন বিজনেছো। ফেক ফেক হয় ন ত সিহঁতে আগতে পেমেণ্ট। লৈ লয় কাষ্টমাৰ পৰা তাৰ পিছত সিহতে বস্তুও নপঠাই ভালকে। তাৰ পিছত ব্লক কৰি দিয়ে পেমেন্টটো পোৱাৰ পিছত।
অহ, আৰু কিছুমান হেৰি তেনেকা হয় কি এনেকা পেমেন্ট লওতে সিহঁতৰ বেংক ডিটেইলচ লৈ পেলাই মানে চব সেইপিনে হেক কৰি দিয়ে একাউন্ট তো।
অ অ এইটোতো হয় বাৰু।
মানে বেংক ডিটেইলছ দিয়াৰ পিছত সিহঁতি একাউন্টবোৰ হেক কৰি দিয়ে আৰু। এনেকা কৰি পেলাই সেই কাৰণে মানে চচিয়েল মিডিয়াত মানে বহুত কেয়াৰফুল থাকিব লাগে আৰু মানে। পটককে চব বস্তুত অ সেইয়াই আছে। চাই চিন্তি মানে হেৰি কৰিব লাগে উম। এনেই-এনেই চব বস্তুতে বিশ্বাস কৰিব নালাগে আৰু।
অহ নিজেও মানে ভাবি চাব লাগে ন' এইটো হব পাৰে নোৱাৰে এতিয়া ভাল বুলি। অ-অ।
ভাল কি
মই কৈছো কি মানে এইটো ভাল বুলি মানে। মানে চচিয়েল মিডিয়াটো ভাল বুলি মানে চব বস্তু বিশ্বাস কৰিব নালাগে আৰু।
অ মানে এটা বস্তু ভাল হয় বুলিয়ে চব চব বস্তু ভাল হ'ব সেইটো নহয়। ন' সেইকাৰণে মানে ধুনীয়াকে চাই পেলাই হেৰি কৰিব লাগে আৰু
অ এতিয়া বহুতে ভালো হয় বেয়াও হয়। এতিয়া নিজৰ লগতে কথা ন নিজে ভালকে থাকিলেতো ভালেই বাৰু।
নিজকে মানে চেইভ ছাইড ৰাখি পেলাই মানে তেনেকে চচিয়েল মিডিয়াটো ইউজ কৰিব লাগে আৰু চব বস্তুখিনি চাই পেলাই উম
অহ-অহ-অহ ঠিক আছে। আছে দিয়া হ'ব দিয়া।
কিবা হেৰি হেল্প লাগিলে কবা।
অ-অ ঠিক আছে কম দিয়া। ঠিক আছে ৰাখিছো দিয়া বাই-বাই।